হেল্ল' শুনি পাইছেনে?
কি ক অ', শুনি পাই
এ আছো ডিউটিটে ডিউটি আছো ডিউটি।
অ', বিজি নেকি?
বিজি নহয় পেচেণ্ট দুটা আছিলে এটা গ'লগে।
অ', এতিয়া এটা
এতিয়া এটা আছে কাইলে আকৌ দুটা হ'ব কেছ। একেলগে উম।
ঠিকে আছে।
কি ডিউটি?
মই মৰ্ণিং ডিউটি কৰি ব
অ', নেটৱৰ্ক অকমান দিগদাৰ হৈছে ভালকে শুনি পোৱা নাই মই।
নেইটো কেইবা ডিষ্টাব এতিয়া শুনি পাইছ।
অ', এতিয়া শুনি পাইছোঁ শুনি পাইছোঁ এতিয়া।
অহ।
এই আজি ডিউটিত কি খালি ন ভাত চাত নাই নাখালে যে
ভাত লৈ গৈছিলো সেইটোৱে খালো তাৰ পিছত চাহ খালো। সেইকাৰণে আহি আকৌ ভাত খাব মন নগ'ল। হৈ গলো ডাইৰেক্ট খাই যাম আৰু বনাই থাকিব মন নাযায়। যায় নহয়
উম সেইটো
বনাই ৰাটো বনাব লাগিব বনাই লৈ যাব লাগিব নবনাও আৰু
অ', অ', ঠিকে আছে, বৰষুণ দি আছে নে?
বৰষুণ অ', এতিয়া দিয়া নাই মই কিছু গমেই পোৱা নাই দেখোন বাহিৰত কিবা হৈ আছে
অ', আমি আহা আগে আগে ইমান মানে বহুত ডাঙৰকে দিছিলে বৰষুন।
অ', সেইকাৰণে গোটেই ফ্লৰত তিতি আছে আকৌ। আমি আহোতে ডিউটি পা আহোতে।
অ'।
হম, হম।
আমাৰ ইয়াৰ ডাঙৰ ডাঙৰ ছাৰজনচোন এ মই আগতে য'ত কৰিছিলো তালৈ যাব।
অ' তাকে শুনিছো সঁচানে মিছা বা কনফাৰ্ম নেকি?
সঁচা সঁচা অদলা বদলি কৰিব সেই আগৰ পৰাই শুনি আছিলো। এতিয়া কনফাৰ্ম আৰু ফিক্স হ'ল চাগে। এই সেইটো কাৰণে যিটোৰ কাৰণে কেচ দিছিলে
অ', উম, উম এইটো আহিলে ভালে হ'ব চাগে ভালে চাগে ন এইটো এইফালৰটো
হয় ভালে বেয়া নহয়।
অ', উম, উম।
অ', এতিয়া আমাৰ এতিয়া এতিয়া এতিয়া আমাৰ হোষ্টেলৰ সেইটো ক'বলৈ যাব লাগিব আমি।
অ', আচ্ছা উম নতুন আহিলে। অ', তেতিয়া ভাল হ'ব হয় নাই।
তেতিয়া ভাল হ'ব এতিয়া নতুন নতুনৰ ওচৰতোচোন যোৱা নাই সেইদিনা যে আমি চেলাৰী নোহোৱা কাৰণে গৈছিলো যে। সেইজনৰ ওচৰতো চোন যোৱা নাই এবাৰো আগৰ ছাৰৰ ওচৰতহে গৈছিল বোলে।
অ', হয় নেকি?
এতিয়া মানে আলোচনা কৰি মেলি চবে মানে দুয়োৰ তাতে গ'লে ভাল হ'ব আৰু।
অ', যাব লাগিব নহয় কৈ-কৈ আছেতো আমাৰ ছোৱালীবোৰ হেৰি এইটো আমাৰ কাম অফিচৰ কাম কেইটা হ'লে আকৌ এইটোৰ কাৰণেও যাম বুলি কৈছে। এয়া মোৰ ওচৰত হেৰি ছোৱালীজনী কৈ আছিলে।
অ', এই ক্ষীণ জনী ন উম। অ', ভালেই হ'ব এইবাৰ গ'লে তেতিয়া অকণমান হ'লেও কমিব ৰেহাই হ'ব আমাৰ।
উম, উম।
আৰু ক'লেহে গম পাব আকৌ সি গমেই নাপায় বোলে। ইফালে
সেইটোয়েতো চব ওল্টা কৰিব লাগিব।
আৰু আমাৰ টাইমতটো সুমোৱা টাইমতটো ক'ব লাগিব নটা আমাৰ চোন এ ডিউটিৰ পৰা ওলাই আহোতে কেতিয়াবা চাৰে আঠটা বাজে বজাৰ চজাৰ কৰোতেচোন নটা বাজি যায়।
অ'।
দহটা বজাত কৰি দিলে ভাল আৰু।
উম, ক'ব লাগিব এইবোৰ।
উম।
এতিয়া চব নতুন চব চেঞ্জ কৰি দিব লাগে আমিয়ে কৰিব লাগিব।
উম, সেইটোৱে ভাল খবৰ।
উম, আমাৰ পৰা এতিয়াৰ পৰা চেঞ্জ হ'লেও বহুত হয় নাই?
তাকে। চেঞ্জ হ'ব ক'লেই চাগে কৰি দিব আমি কোৱা নাই যে। আগৰ যোনটো পাত্তাই নিদিয়ে। তাকে পেছেণ্ট বহুত নেকি?
এ আমাৰ পেচেন্ট বহুত। ছেভেনটিতা হ'ল বিশটা বেডত ছেভেনটিটা হ'ল আৰু ডাবলিং
অ', বহুত নহ'লে।
আৰু ইভিনিঙত আহিছেই চাগে।
অ', ৰাতি পেচেণ্ট আহে নে নাহে?
কিয় নাহিব আয়া। ৰাতি হওঁক দিন হওঁক আহিয়ে থাকে আহিয়ে থাকে দেখোন।
আমাৰ আকৌ সেইটো নাই আৰু সেইকাৰণে ভাল পেচেণ্ট আৰু নতুন নাহে। যি থাকেহি। উম, সেইকাৰণে ভাল আৰু।
আমাৰ আহিয়ে থাকে আৰু। এ-এ এটা ভাল আৰু পেচেণ্ট আহিলে মানে আমাক ইনফৰ্ম কৰি আৰু আগতিয়াকে ৰেডি কৰা এনেকে। বেয়া পেচেণ্ট আহিব ভাল পেচেণ্টটো বাৰু এনে হেৰি নহয় বেয়া পেমেন্ট আহিলে চব ৰেডি কৰিব দিয়ে তাৰ পিছতে আহে মানে। কম পোৱা যায় আৰু আহিব আৰু, আৰু বহুত। মানে আগতীয়াকে কৈ দিয়ে আহিব দেই বেত খালী কৰা এনেকে আৰু আইচিও ন। বৰটো ফাৰ্ষত দিলয় আৰু। অ, অফচন আছে নেকি আঠ তাৰিখে।
নাই অব চব মই এতিয়া নলও নেকি আঠ তাৰিখে মোৰ নাইকিয় আছমান।
অ, নাইত নেকি ফিলি্ম চাব যাম বুলি ভাবিছিলো অকৌ।
ন, তাৰিখৰ পৰা নাইত নেকি ন, আজি কেই তাৰিখ আজি ছয়। ভ ন তাৰিখৰ পৰা নাই মোৰ।
অ, আমিতো চোপা চুপিও চোৱা নাই।
স, চফা চফি ভাল নহয় বুলি চাবলৈ।
হয় নেকি।
উম, ভাল নালাগে বোলে সেইটো চাই লা। নাজানো মই যিমানক সুধিছো ইমান ভাল নাজানে বুলি কৈছে। আমাৰ লগৰ কেইজনী মানে চাইছিলে কবা ওলাইছে।
উম, এই বাপ চাওগা বোলে এইটো চাব লাগিব ৰ ভাল আছে বুলি কৈছে।
আমাৰ নাৰ্ছিঙৰো এটা ওলাইছিল নহয় সেইটো চোন আমি নাচানো।
এইটো কি বা হয়। বে মাৰিলে নেকি অ, বাৰ জুনতে ৰিলিজ হ'ল দেখোন। এইটো চাম, চাম বুলি কৈ কি নাচালো ন।
অ, চায় ন উম। তাকে আমাৰ ৱ মে আৰু কৈছিলে কি ফ্ৰিছ এটাই আনো নেকি মিলি, মেলি বুলি যিহে গৰম।
কোনে
আমাৰ ৱালমেটটো যে আমাৰ ৱালমেট মোৰ ৰুমৰ ৱালমেটজনীয়ে কৈছে। ছিলে মানে ফুইজ এটা আনো নেকি মিলি বুলি কৈছিল।
অ, সৰু এটা আনিব পাৰি।
সৰু মানে একেবাৰে সৰুতটো আনিলেও লচ আছে কিমান বা লয় তি জনীয়ে মেলি এটা আনো নেকি বুলি কৈ আছিলে মানে তাই।
তাৰপিছত যোৱা টাইমত কি কৰিব
যোৱা টাইমত যোনে থাকিছে মোৰ তাক সেই পইচাটো দি দিব যোনে আগত যায়।
উম।
তেনেকে কৰো যে হ'ল।
কিমান বা ল'ব ফ্ৰজ অনলাইনতে কৰিব লাগিব।
অনলাইনতে কৰিব লাগিব। থাকিলে ভাল এই চব। যেনিবা এই আমি যে কিনিছিলো যে তাতে মন্দিৰ যোৱা মন্দিৰ যোৱাৰ পাছত তাত যে কমত পায় তাতে এদিন গৈ এসপ্ত তাৰ কাৰণে আনি ভৰাই থৈ দিলেই হ'ল। এই গল মালাৰ বাৰে, বাৰে বজাৰ যিব কষ্ট নহব। চব্জি, চব্জিও বেয়া নহয় ভৰাই থৈ দিললে
কিমান মান পৰিব, পৰিব কিন্তু।
কৰিব মই এটা চাইছিলো সেইটো।
দহ মান যাব।
অ, ষোল্ল এগাৰ মান আছিল।
উম।
তেতিয়া ভাল আৰু।
অ, ফ্ৰেছ এটা লাগে বাৰু গৰমত
উম্, তাকেই।
অ',
ফেন এটা অৰ্ডাৰ কৰি দিছোঁ মই, গৰম যে বহুত।
এবাৰ বজাৰ গৈ, তাৰ পিছত চব সোমত থ আহিব পাৰি আৰু।
অ', পাৰি। লাগে গৰমত, চবজিৰ কাৰণে লাগে। উম্, চবফালে ভাল হয় আৰু আনিলে। নেটৱৰ্ক প্ৰব্লেম হৈছে, ভালকে শুনি পোৱা নাই মই।
এতিয়া।
অ', এতিয়া শুনি পাইছোঁ।
চাই লওঁ বোলো, পইচা কেইটা পাই লওঁগে, তাৰ পিছতে চাব লাগিব এতিয়াতো ভাবিও লাভ নাই।
তাকেইতো পইচাটো এনে আগষ্ট মাহত দিব বোলে।
এতিয়া আমাৰ কাম হৈছে নে।
কাম চোন কৰিছে, গ্ৰুপ গ্ৰুপত চোন দিছে হ'ব বুলি। দুমাহৰ একেলগে দিবগৈ। কিবা, কিমানটো সঁচা। কৰিবনে নকৰে। এ নেটৱৰ্ক প্ৰব্লেম।
আছেন নাই।
ইমান নেটৱৰ্ক, অ', ইমান নেটৱৰ্ক দিয়ে টোৰ তাত।
বহুত, এতিয়া এতিয়া শুনি পাইছঁন নাই।
এতিয়া শুনি পাইছোঁ। এটা জেগাতে থাকিলে ভাল আহেচোন।
নেট কাৰনে, নেটৱৰ্ক কাৰনে।
নহওঁ।
ইফালে সিফালে একদম খোজ কাঢ়ি আছোঁ।
অ', বাকী, কাইলৈ আকৌ মৰ্নিং কৰিবি নেকি?
দিনতে কৰি কৈ দে। আঠ তাৰিখে চিৰিয়েল, খালি দে অ'ক মোৰ।
অ' কালি দেও হ'লে, আকৌ নাইট কৰিবি।
অ', আকৌ নাইট কৰিম, তাৰপিছত হেৰি আঠ তাৰিখে মোৰ আকৌ চিৰিয়েল লৈছোঁ।
অ', ঠিকেই আছে, বেয়া হোৱা নাই।
অ', তাৰপিছত মোৰো বাৰ তাৰিখৰ পৰা নাই আৰু।
অ', বাৰ তাৰিখৰ পৰা নাইট, মোৰ ন দশ এঘাৰ। মোৰ এক ন তাৰিখৰ পৰা নাই, বাৰ তাৰিখ অ', এইবাৰ অফিচত যাম বুলি ভাবিছোঁ। ট্ৰাঞ্চফাৰৰ কাৰণে, এপ্লিকেশ্যন দিবলৈ।
যাওঁ নেকি?
তাকেহে মিলাই মিলি।
কেতিয়া যাম, এনেই গৈ আহোঁ নেকি?
অ', এইকেইদিনতে যাওঁ নেকি? মিলাই অ', ন। দহ তাৰিখে যাম বুলি ভাবিছোঁ, কি দিউটি দহ তাৰিখে।
দহ তাৰিখে কি বা ডিউটি মিলাই ল'ম আৰু গ'লে।
মৰ্ণিং কৰিলেই হ'ল, মোৰ নাইট আছে হ'লেও যাম আৰু। আৰু এজনী যাব, আমাৰ ইয়াৰে লগৰ এজনী।
কোন, ক'ৰ?
এ ইয়াতে, আমাৰ ইয়াতে কৰে নতুন।
অ', উম্ উম্, একেলগে।
অ',
চবে জমা দিছে আৰু আমিয়ে জমা দিয়া নাই দেই।
তাকে এবাৰ গৈ জমা দি থৈ আহো আৰু।
উম, তেতিয়া গম পাম ন ক'ত কেনেকৈ কৰিব লাগে। ক চলি আছে মানে অফিচৰ কাম ট্ৰানচপাৰৰ কাম তেতিয়া ভাল হব আৰু।
গৈ চালেহে গম পাম কি হয় কি নহয়। কিন্তু এইটো মাহত বন্ধ বলে হ'লেও যাম আৰু ন এ আগষ্ট মাহৰ পৰাহে খুলিব বোলে সেইবোৰ। উম, হলেও গৈ এপ্লিকেচন